হেল্ল'।
হেল্ল'।
কি কৰি আছা?
এনে আছু তুমি কি কৰি আছা?
আমি এতিয়া ভাত বনালোঁ, মাংস বনালোঁ,
তুনি কি বনাইছা?
মই চাহ বনাইছো।
চাহ খালোঁ, কটাল খালোঁ,
এতিয়া ল'ৰাহঁতে পুখুৰী-চুখুৰি চাফা কৰি আছে।
উ। দাদা ক'ত আছে?
নেতা সিফালে গৈছে কাৰোবাৰ মাটি-মাটি মাপিব লাগে সিহঁতে মাতি আনিলে
অ।
সেইটো কাৰণে মাতিছে। ছোৱালী গা ধুই আছে ফুৰিব যাব।
অ।
তোমাৰ ল'ৰাটো কি কৰি আছে?
আমাৰ খাই আছে।
কি খাই আছে?
বন খাই আছে।
তোমাৰ হাজবেণ্ড ক'ত গ'ল?
টাউনত গৈছে।
ৰুচি গ'ল?
অ।
ডাঙৰ দাদাও গুচি গ'ল?
যাব নেকি। আজি
ল'ৰা ছোৱালী ইমান দুষ্টামনি কৰি থাকে।
উম।
ই বিশটা না কিমানটা চেম্পু আনিছো এটাও পোৱা নাই গোটেই কেনি শেষ কৰি দিলে।
ইমান দুষ্ট
আজিকালি ল'ৰা ছোৱালী বহুত বদমাছি কৰে।
আহ কথা না শুনে।
উম একদম কথা নুশুনে।
অ।
কি বনাবা এই দুপৰি?
মাছ বনাম। মাছ বনাম আৰু ভাজি দালি। সেইকেইটা তুমি কি বনাবা?
আমি এয়া মাংস বনাই আছোঁ।
মাংস বনাই থৈ গুচি যাম আৰু বেলেগ নকৰো কিবা।
অঁ।
ফুৰিবলৈ যাম বন্তিহঁতৰ ঘৰত।
দাদা যাব।
অ তো দাদাই লৈ যাব। এই অকলে নাযায় য'তে যায় ততেই লৈ যায়।
ভাল।
সি কৈ আছে, কোৱাচোন তোমাক মাতিছে নেকি। অ মোক মাতিছে। আগতে মাতিছে, আপুনি যাওঁক অকলে যাওঁক মই অকলে নাযাও।
বাল হে।
সি অকলে নাযায়। অকলে গলে সি হয় তাক বোলে বাল নালাগে।
সহ লগত গ'লে ভাল লাগে হে।
উম। এই কাৰণে কৈ আছে, যে মই যে এই হেৰি জামাত যে যাম যে চাৰি মাহৰ কাৰণে কেনেকৈ থাকিম। থাকিব লাগিব সেইটো কৰিলে হব নেকি। কতপি আমাৰ ফোনটো ৰিচিভ ত কৰিবা অ তোমাৰ ফোন ৰিচিভ মই নকৰো, লৰা হতে কৰিব ক হব।
লাগিবই আকৌ একজনী ইমান খাৰাপ হেৰি।
অ এই ইমান বেয়া লাগ অ এই এসপ্তাহ বেয়া লাগিলে পাছত এনেই পাহৰি যাব।
অ। দাদাক নাচতা পানী খালা।
খাইছে পটল চটল খালে, চাহ খাই আহিছে। আমি এতিয়া ভাত গোছ এইবিলাক বনাই শেষ কৰি দিলো।
অ। মই যেনিবা চাহ বনাইছো, দু দুপুুৰীয়া ৰান্ধিম। দূপৰীয়া ৰান্ধবা উম দুপ
তোমালোকে এক টাইম খোৱা। আমিত দু টাইম খাব লাগে।
অ, আমি এক এক টাইম খাওঁ দূপৰীয়া কে।
আমাৰ তা পানীক চাহ কটল মটল হাবি-যাবি সেইবিলাক খাই দিলে। আকৌ নটা হ'ব, ভাত- পানী খাব, আকৌ- এটা দুটা হ'ব, আকৌ খাব।
আহ।
ল'ৰা ছোৱালী ডাঙৰ হ'ল, সিহঁতৰ ভুক বেছি লাগে।
উম, আমাতকে আমাৰ কেইটা সৰুত না?
অ সিহঁতে খেলা ধূলাতে যায় এই- আমাৰ ইয়াৰ ল'ৰা ছোৱালী কামত লাগি গ'ল।
অঁহ।
পুখুৰী হেৰি মেটেকা মেটেকা, হেৰি কৰি আছে।
ভুক লাগিব, কাম কাৰি আছা না ভুক লাগিব।
সিহঁতৰ ভুকটো বেছি লাগিব কাম-
উম হা, উম সৰু। ল'ৰা যাব না তোমাৰ লগত?
নাযায়। সিহঁতৰ ডাঙৰ হ'ল সিহঁতৰ ঘৰতে থাকে ল'ৰাটো যে এই গাড়ী কিবা- বোলে এই ভাৰা চাৰা আছে সেইবিলাক লৈ যাব।
উম।
তাক দেউতাকো নিদিয়ে বেছি নিদিয়ে, আকৌ বেছি দিলে- ডাঙৰটো যায়, সৰুটো নাযায়। সি ঘৰত থাকে এ গৰু ছাগলী এইবিলাক চাই থাকে। সি নাযায় এইবিলাক।
অ বাল।
সেইটো। আজিকালি লৰাহঁত, ডাঙৰ হৈ গ'ল মাকৰ লগত যাব নোৱাৰে।
অ।
স্কুলত যায় না স্কুল তোমাৰ ল'ৰা?
আজি দেওবাৰ।
উম।
আজি দেওবাৰ, আজি কাপোৰ কানি দম। দুৱাৰ পাছতহে, কালিহে যাব কালি।
অ অ, পৰীক্ষাৰ পিছত তো বন্ধ কৰিব হা।
উম পিছত বন্ধ থাকিব।
উম।
বেছি নিদিয়ে নহয়, এসপ্তাহ হে বন্ধ- দিব আমাৰ প্ৰাইভেট স্কুল নহয়।
আমাৰ এই ফালে একমাহত দিব।
নিদিয়ে, একমাহ নিদিয়ে, প্ৰাইভেট স্কুল নহয়।
আমাৰ পিনে প্ৰাইভেট দেই এক মাহত দিয়ে।
নিদিয়ে প্ৰাইভেটত একমাহ, পোন্ধৰ দিন বেছি নিদিয়ে।
উম উম খুব ভাল, সেইবিলাক। ইমান দিন লাগে নহয়।
উম উম। বেছি দিলে বেছি বদমাছ হৈ যায়। আ ছোৱালী, বেছি ঘৰত থাকি দুষ্টমানি কৰি থাকে।
অ দুষ টো চাৰা দিন দুষ্টামি কৰি দি থাকে। অ গছু।
সেইজনী বোৱাৰী বাল হৈছে।
বাল হৈছে। বোৱাৰীৰ মা আহিছে, বদী আহিছে দাদা আহিছে, ভণ্টি আহিছে।
অ অহ। আমাৰ এতিয়া চিন্তা নাই আৰু দুবছৰ, এবছৰ গলে লৰাক বিয়া পাতি দিম আৰু টেনচন নাই। মই একদম ফ্ৰী হৈ যাম, সিহঁতে কি কৰে কৰি থাকিব।
চাই চাই দেখি।
চাই চাই দেখিম, ভাত দিলে দিব নেদিলে নাই, এসাঁজ খালে খাম, নাখালে নাই।
অ হু।
সিহঁতে কি কৰে কৰি থাকক।
অ। সেইটো পাল তুমি ৰোবা।
আজিকালি বহুত বোৱাৰী - চুুৱাৰী একদম কথা - চথা নশুনে।
আ। নেশুনে বোৱাৰীয়ে।
তোমালোকৰ ঘৰৰ পৰা যে পদিনা আনিছিলো।
অ।
সেইবিলাক হৈছে।
হৈছে।
হ হৈছে, লগাইছিলো যে হৈছে এব এদিন নি খাইছিলো।
অ। আমাৰ কি দৰৱ ত আছে এইবিলাক
ল'ৰা - ছোৱালী নাখায়, আমি আৰু তোমাৰ দাদাই খাই থাকো।
উম, গন্ধ ওলাই যায়।
উম, বেয়া গন্ধ লাগে যে সিহঁত
মইও ।
মই খাব পাৰো। তোৰ পেটৰ কাৰণে ভাল, পেটৰ কাৰণে ভাল।
খাব নোৱাৰোঁ।
অ অ।
সেই সেইকেইটা খালে ভাল, মই খাব নোৱাৰোঁ। গন্ধলা।
উম।
অহ দে দে ভণ্টি ৰাখি দিয়া হা।
ঠিক আছে।